কি কৰি আছা?
অ' সেইটা কথা আছো দিয়া
আ! আচ্ছা-আচ্ছা-আচ্ছা। লাঞ্চ আচ্ছা, আৰু? এতিয়া ক'ত ডিউটিত?
বিউটি এ বেলেগ
অ' ত, ত, ত তুমি কোৱা।
অ' মই কি কম অ' তুমি
হা হা কি ক'লা?
লাঞ্চ।
অ' লাঞ্চ কৰিলো। অ' নাই কৰা লাঞ্চ।
কৰা নাই? এতিয়াও কৰা নাই কেতিয়া কৰিবা?
কেতিয়া কৰিম মানে মোৰ টাইম আছে মোৰ টাইম আছে হাম টাইমে নেহি- কৰটা হম বে টাইমে কৰটা হে হি়ঃ।
এইটো এটা ডাইলক কি আছিল। হম সময় পে নেহি চলতাহে অ' নাই এইটো কি আছিল সময় মেৰা ইচাৰা পে চলতা হে লেকিন হিঃ হা হা এনকা কিবা।
ছ'চেল মিডিয়া ইউজ কৰা নে নাই? কি কি ইউজ কৰা ছ'চিয়েল মিডিয়া? লাইক কেনেকুৱা এপচ ইউজ কৰা?
ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ আৰু কি আছে?
অ', আচ্ছা আচ্ছা, আৰু কি আছে তুমিহে জানিবা তুমি কি ইউজ কৰা, মোক সুধি আছা।
অ', মইতো ইমান নাজান ন আজিকালি চব ইমান এডভান্স হৈ গ'ল, মই আৰু ক'ত
অ‌', মাই গড। হ'ব হ'ব হ'ব, হা‌, হ'ব।
আজিকালি সৰু সৰু ল'ৰাকে ছ'চিয়েল মিডিয়াত মোক কি কয়, অ', দাদা তোমাৰ ইনষ্টাগ্ৰাম আছে নেকি? মোক ফল' কৰিবা।
আৰু, আৰু আমি আৰু আমি যেতিয়া ক্লাছ এইটত, ফিভ ফাইভত পঢ়ো তেতিয়া আমি ভাবিছিলোঁ যে আ‌মি নেক্সট ছিক্স পাম, নেক্সট নাইন পাম এটা এক্সাইটেড আছিলে আৰু এতিয়াৰ হ'ল ইনষ্টা ৱাও। হোৱাট এ জেনেৰেচন?
আ সেইটোৱে আৰু আজ আজিকালি চো-ছোৱালী কেইটা ইমান এডভান
এডভান সেই-সেইটোয়ে। একচেলি আমাৰ টাইম বোৰে বেষ্ট আছিল। মই ভাবোঁ হা, একৰডিং টো মাই পইণ্ট অফ ভিউ, আগৰ ইমান আৰু আজিকলি ন! ইনচ তাৰ বাহিৰে শুনো, আজিকালি ফেচবুক ডাউন পৰি গৈছে, তুমি-তুমি হেৰি কৰিবা। চাবা ভালকে চালে ইনষ্টা, বাপৰে মেৰিড কপল, ন'ন মেৰিড, চব ইনষ্টা ইউজ কৰে।
একচুৱেলি, ইনষ্টাটো মানে, টিনেজৰ কাৰণে, আৰু মানে অলপ ডাঙৰ কাৰণে, ফেচবুকে বুঢ়া মানুহ
আজিকালি, আজিকালি চোন বুঢ়া কেইটাই বেছি ইনষ্টাত ৰিল্ছ বনাই অ'।
অ', হয় নেকি? অ', সেইটোৱে হয়, সেইকাৰণে মই নামটো চেঞ্জ কৰিছোঁ, যাতে কোনোবাই চিনাকি হ'লে আকৌ এ, চাৰজ কৰিব ন! সেইটোকাৰণে, উম, মোৰ নাম বিচাৰিলেও নাপাব।
মতে খুলিছো বাৰু।
বাকী কি? কিবা পচ-ছচ দিয়া নেকি? নাকি এনেই মোৰ এটা ফ্ৰেণ্ড আছে তাই
মই প'ষ্ট নিদিও নহয়, মোৰ অকল দুটাই প'ষ্ট আছে বেছি পষ্ট ইমান পষ্ট ভাল নালাগে অলপ এস্থেটিক থৈছো মই এস্থেটিক হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'